শুনিছানে
অ শুনিছ নমস্কাৰ আছো তুমি
ময়ো ভালে আছ
তুমি কেনে? উ মই ভাবিলোঁ, আজি আমি উ, মই ভাবিলোঁ আজি আমি ইন্টাৰনেটৰ সুবিধা অসুবিধা, বিষ, সুবিধাৰ ওপৰত আলোচনা কৰোঁ।
পাৰি। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। জীৱনৰ এক অবিচ্ছেদয় অংগ হৈ পৰিছে। ইয়াৰ ই নোহোৱাকৈ আমি জীৱন পৰিকল্পনা কৰিব নোৱাৰোঁ, নোৱাৰোঁ বুলিয়ে কব পাৰি, কিন্তু এই বিষয়ে কৰিব পাৰি।
তোমাৰ মতে ইণ্টাৰনেট আমাৰ জীৱনত কিয় লাগতিয়াল?
আমি যদি কিবা এটা বস্তু কিতাপৰ পৰা, এতিয়া শিক্ষাৰ ক্ষেত্ৰতে, আমি যদি কিবা এটা বস্তু কিতাপৰ পৰা নোৱাৰোঁ, আমি ইন্টাৰনেটৰ জৰিয়তে মবাইল ফোনৰ দ্বাৰা সেইটো উলিয়াব পাৰোঁ বা বুজি লব পাৰোঁ, বা বিভিন্ন কামত ইন্টাৰনেট ব্যয়ৱহাৰ কৰা হয় অকল শিক্ষাতে নহয়। ডিজিটেল মাৰকেটিং ব্যৱসায়। তাৰপৰি শিক্ষা, বিভিন্ন ক্ষেত্ৰত ইন্টাৰনেট ব্যৱহাৰ কৰা হয়।
হয়, হয়, ঠিকে কৈছা। এটা কথা, এতিয়া বৰ্তমান যুগত যেনেকৈ ইণ্টাৰনেট আমাৰ জীৱনত অতি বিচ্ছেদ মানে লাগতিয়াল বস্তু হৈ পৰিছে, তাৰওপৰত তুমি কেনে কব খোজা। স, স, এইটো ভাল হৈছে নে বেয়া হৈছে, তাৰ ওপৰত কি কব বিচাৰা তুমি?
এতিয়া আমাৰ ওপৰতটো নিৰ্ভৰশীল। আমি যদি ভালকৈ ব্যৱহাৰ কৰো এইটো ভাল, আৰু যদি বেয়াকৈ ব্যৱহাৰ কৰোঁ আমাৰটো, আমাৰ কাৰণে এইটো বেয়া। এতিয়া ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন কাম কৰিব পাৰোঁ, আমি যদি ভাল কাম কৰোঁ, এইটো আমাৰ বাবে এটা ভাল, ভাল বস্তু হ'ব আৰু যদি আমিয়া বেয়াকৈ ব্যয়ৱহাৰ কৰোঁ, তেতিয়া আমাৰ বাবে এটা বেয়া ক্ষতিকাৰক দিশ হ'ব, ক্ষতিকাৰক বস্তু হ'ব। এতিয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে, তাক ভালকৈ ব্যৱহাৰ কৰোঁ বা বেয়াকৈ ব্যৱহাৰ কৰোঁ। এই তোমালো কি ভাবা এতিয়া?
মোৰ মতে, এই ইন্টাৰনেটৰ যোগেদি আমি বহুত তাৰমানে দূৰৰ মানুহৰ লগত, বহুত দূৰ দূৰণি মানুহৰ লগত, কথা বতৰা যেনে কিছুমান এতিয়া এটা কথা কওঁ যে আমি, মই ইয়াত আছোঁ আৰু কোনোবা আছে দিল্লী মুম্বাইত আছে, সেইবিলাকৰ লগত, তাৰে ইন্টাৰনেটৰ যোগেদি সেইবিলাকৰ লগত আমি কথা বতৰা পাতিব পাৰোঁ। যেনে দূৰ দূৰণিত কোনোবা এঠাইত আমি এতিয়া ওলাইছে জি পি এছ, জি পি ছ তাৰ মানে মেপ ওলাইছে। এই মেপৰ যোগেদি আমি, কিছু কিছুমান নজনা, নজনা ৰাস্তা আছে বা জনা ঠাই আছে, সেইবিলাকত তাৰমানে আমি কোনো মানুহৰ ভৰষা নোলোৱা কৈ আমি তাৰমানে যাব পাৰোঁ, এই ইণ্টাৰনেটৰ যোগেদি। এইবিলাক ক্ষেত্ৰত ইণ্টাৰনেটতো বহুত ভাল, আৰু কিছুমান ক্ষেত্ৰত বেয়া, বিয়াৰো চ, চিন আছে, বিয়াৰো তাৰমানে প্ৰভাৱ পৰিছে। তাৰ পৰা তুমি কি ক'ব খোজা? বেয়াৰ, বেয়াৰ ওপৰত।
বেয়াৰ ওপৰত, অ মই কি কম। আমি যদি এইটো ভাল টকা ঘটি আছে। অ বেয়া কয়। আমিতো কৰিব নালাগে। আৰু প্ৰয়োগ কৰিব লাগে, তুমি আগৰ দিনত মই এয়া ভাল বিষয়ে ক'ব খুজিছোঁ ভালৰ বিষয়ে, অ'হ তুমি কোৱা মতে, আগৰ দিনত মানুহে, এ এঠাইৰ পৰা দূৰ দূৰণিৰ লৈ অ' কথা বতৰা পাতিব লগা হ'লে চি চিঠি পঠাইছিল, কিন্তু ইয়াৰ জৰিয়তে, ইন্টাৰনেটৰ জৰিয়তে আমি আজিকালি ইমেইল, মেছেজ আদিৰ দ্বাৰা ঘৰত বহি পিনে এটাৰ লগত আনোটোৰ যোগাযোগ কৰিব পাৰিছোঁ। অকল যোগাযোগ, যোগাযোগেই নহয় শি শিক্ষা, ব্যৱসায় তাৰোপৰি উম! মনোৰঞ্জন আদি বিভিন্ন টো ইন্টাৰনেট ব্যৱহাৰ কৰা আহিছে, তুমি এই ক্ষেত্ৰত কি ক খুজিবা?
মই এ এইটো হয় মোৰ মতে শিক ইণ্টাৰনেটৰ খেত্ৰত বহুত সুবিধা হৈছে। যেনে, আগৰ দিনৰ মানুহে উম পঢ়াৰ ক্ষেত্ৰতে মই কওঁ পঢ়াৰ ক্ষেত্ৰত ক'বলৈ খোজো যে শিক্ষা এতিয়া কিছুমান কুৱেশচন কুৱেশচন যেনে মোবাইল ইণ্টাৰনেটৰ যোগেদি বা মোবাইল ফোনত আমি ডাইৰেক্ট আমি সেই বস্তুতটো তাৰ মানে মোবাইলত দি দিয়াৰ লগে লগে সেইটোৰ এনচাৰ দি দিয়ে। এ তাৰমানে প্ৰশ্ন উত্তৰ বোৰ দি দিয়ে। এইবিলাক ক্ষেত্ৰত বা টিউচন আগৰ দিনৰ মানুহে টিউচন কৰিছিল বা কিবা কৰিছিল এইবিলাক আছিল কিন্তু এতিয়া ইন্টাৰনেট হোৱাৰ লগে লগে ই ইউটিউব বা যেনে ভিডিঅ' ভিডিঅ' আছে সেইবিলাক আমি চাই কিনে বহু বস্তু শিকিব পাৰো আৰু কিছুমান ক্ষেত্ৰত উ এইবিলাক ক্ষেত্ৰত ভালো হৈছে কিন্তু মই এটা কথা কথা কব খুজো যে এই ইণ্টাৰনেটৰ যোগেদি বহুত আমাৰ ছাত্ৰ ছাত্ৰী বয়াৰ ফালেও বয়াৰ ফালেও গতি কৰিছে। যেনে, ইণ্টাৰনেট ইণ্টাৰনেটে আমাৰ লৰা ছ আমি যেনে আমাৰ যেনে এতিয়া যে যে লৰা ছোৱালী বোৰ আছে আৰু আগতে আমি আছিলো আমি ক্ৰিকেট খেলিছিলো, বা ফুটবল খেলিছিলো, এইবিলাক খেলিছিলো। কিন্তু এতিয়া ইন্টাৰনেটৰ যোগেদি এতিয়া মোবাইল ফোনৰ যোগেদি লৰা ল'ৰা ছোৱালী বোৰে ইণ্টাৰনেট ব্যৱহাৰ কৰি কিন্ত কিছুমান ভিডিঅ' চাই তাত ভিডিঅ' চাই আৰু খেল ধেমালিবোৰ কমি গৈছে ইণ্টাৰনেটৰ কাৰণে। আৰু যেনে কিছুমানে এই মোবাইলত গেম গেম বা কিবা কিবি খেলি থাকে খেলি খেলি দিনটো ৰুমৰ ভিতৰত সোমাই থাকে তাৰ ফলত কিছুমান এনেকুৱা বেমাৰ আজাৰ বেমাৰ আজাৰ হৈছে যেনে চকুৰ পাৱা, চকুৰ দৃষ্টিশক্তি কমি গৈছে এইবিলাকে আছো, তুমি তাৰ ওপৰত কি ক'ব খোজা এইটো?
ম তোমাৰ ম মত এক একমত কাৰণ আজিকালি দেখা দেখা যায় যে ল'ৰা ছোৱালীবোৰে ঘৰতে বহি মোবাইল চাই থাকে। বা মোবাইল বা ইন্টাৰনেট ব্যৱহাৰ কৰি থাকে। তেওঁলোকে বাহিৰলৈ নাযায়, তেওঁলোকৰ শাৰীৰিক পৰিশ্ৰম নহয়, ৰ'দত নোলাই ভিটামিন দি নাপায় তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰ ৰোগে দেখা দিয়ে চকুৰ দৃষ্টিশক্তি কমি যোৱা, শাৰীৰিক পৰিশ্ৰম নোহোৱা, আমি এইবোৰ কৰিব নালাগে। আমি ইন্টাৰনেট ব্যৱহাৰ কৰিব লাগে কিন্তু তাৰ এটা সীমিতভাৱে ব্যৱহাৰ কৰিব লাগ, যাতে ত কোনো ক্ষতি নকৰে আমি তাৰ পৰা আসক্ত হব নালাগে, কিছুমান ছাত্ৰ ছাত্ৰী ইন্টাৰনেটৰ লগত আসত্ত হৈ পৰে। কিন্তু এইটো এটা বেয়া কথা, আমি কেতিয়াও তাৰ কোনো বস্তুৰ লগত আমি আসক্ত হব নালাগে এতিয়াও। এ সীমিতভাৱে ব্যৱহাৰ কৰিব লাগে যাতে আমি তাক এৰাই চৰিব পাৰো। যদি আমি ভাল যদি এটা বস্তু আমি ভালদৰে ব্যৱহাৰ কৰো বা সীমিতভাৱে ব্যৱহাৰ কৰো আমাৰ কাৰণে এইটো ভাল দিশ দেখাব আৰু যদি আমি বেয়া একে হৈ তেতিয়া আমাৰ এইটো বাবে ক্ষতিগ্ৰস্ত হব আমাৰ বাবে
হয় তোমাৰ মতে অ তোমাৰ মতে শিক্ষাৰ ক্ষেত্ৰত ইণ্টাৰনেটটো কেনেকুৱা এটা সুবিধা তাৰমানে গ্ৰহণ কৰিছে আমাক? সেইটোৰ ওপৰত কিবা কব খুজি কব পাৰিবা নেকি?
পাৰিম শিক্ষাৰ ক্ষেত্ৰত ইণ্টাৰনেট বহুতেই গুৰুত্বপূৰ্ণ ডিজিটেল লাইব্ৰেৰী, অনলাইন ক্লাছ, বিভিন্ন ক্ষেত্ৰত ইন্টাৰনেট ব্যৱহাৰ কৰা হয় বিশেষকৈ কভিড নাইনটিনৰ পৰা ল'ৰা ছোৱালী লকডাউনৰ বাবে বিদ্যালয়লৈ অহা যোৱা কৰিব পৰা নাছিল উম এটা উগুল থুগুল পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু তেতিয়া আহ ইন্টাৰনেটৰ জৰিয়তে অনলাইন ক্লাছ আহ তাৰ পিছত বিভিন্ন সংস্থাৰ জৰি়য়তে আমি উম অ অনলাইন ক্লাছ কৰিব পাৰিছিলো, শিক্ষা বিভাগো কৰিব পাৰিছিলো। তাৰ উপৰি আমি বুজি নোপোৱা কিতাপ- বিভিন্ন তথ্য আমি উম ইয়াৰ জৰিয়তে ইন্টাৰনেটৰ জৰিতে মবাইলত সংগ্ৰহ কৰি পিনে পঢ়িব পাৰো ইন্টাৰনেটৰ ক্ষেত্ৰত চ পঢ়াৰ ক্ষেত্ৰত ইন্টাৰনেটে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে মোৰ মতে ব তোমাৰ মতে ইয়াৰ মতামত কি
হয় হয় মোৰ মতে এইটোৱে যে আগতে চ যদি সেই টাইমত যদি ইন্টাৰ নাথাকিলে হয় লকডাউনৰ টাইমত ল'ৰা ছোৱালী বোৰে পঢ়াৰ ক্ষেত্ৰত গুৰুত্ব কমি গলে হয় আৰু এতিয়া তাৰে সেই টাইমত আছিল লকডাউন ইটাৰনেট ইণ্টাৰনেট থকাৰ কাৰণে বহুত বহুত লৰা ছোৱালীয়ে তাৰমানে ইণ্টাৰনেটৰ যোগেদি টকা পইচা টকা পইচা ঘ টকা পইচা ঘটা যেনে কিছুমানে অনলাইন মাৰ্কেটিং বা কিছুমানে অনলাইন মাৰ্কেটিং কিছুমানে তাৰমানে খাদ্য আহ খাদ্য আদি তাৰমানে এঠাৰ পৰা আনঠাইলৈ পঠোৱাত অনলাই আহ অনলাইনৰ যোগেদি উ অনলাইনৰ যোগেদি তাৰমানে কথা বতৰা পাতি কিন্তে বহুত দূৰৰ দূৰৰ পৰাই তাৰমানে খাদ্য খাদ্যয় তাৰমানে সংগ্ৰহ কৰিছিল যেনে সেই টাইমত লকডাউন টাইমত কোনো মানুহ কতো ওলাব পৰা নাছিল তাৰ কাৰণে ইণ্টাৰনেটে বহু সুবিধাও দিছিল যেনে দূৰত থকা দাদা বা দাদা বা বাইদেউৰ লগত আমি ইণ্টাৰনেটৰ ইণ্টাৰনেটৰ যোগেদি কথা পাতিব পাৰিছিলো এইবিলাক ক্ষেত্ৰত ইণ্টাৰনেটে বহুত সুবিধাও দিছে এইবিলাকৰ তুমি কি কব খোজা তাৰমানে ইণ্টাৰনেটে যে আমাক যে এইবিলাক দিছে এতিয়া যেনে বেংকিং চিষ্টেম বেংকৰ যেনে কাম বোৰ মোবাইলৰ যোগেদি দিছে এইটো তুমি ভাল হোৱাটো ভাল হোৱা বুলি ভাবা নে বয়া হোৱা বুলি ভাবা
মই ভাল হোৱা বুলি ভাবো কাৰণ আমাৰ ঘৰত আৰু কিছুমান মানুহ বহুত ব্যস্ত থাকে তেওঁলোকে বাহিৰত ইমান ওলাই যাব নোৱাৰে বৰকয় কিন্তু ইন্টাৰনেটৰ মাধ্যমে ঘৰত বহিয়ে মানুহে বিভিন্ন কাম কৰিব পাৰিছে বাৰু ব্যৱহাৰৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ভূমিকা কেনেকুৱা
ব্যৱসাৰ ক্ষেত্ৰৰ এ এটা ভূমিকাত আগৰ দিনত আগৰ দিনত আছিল বজাৰ বজাৰ বিলাক আছিল কিন্তু এতিয়াৰ দিনৰ মানুহবোৰ তাৰমানে এনেকুৱা হৈছে যে এনেকুৱা হৈছে যে তেওঁলোকে নিজে তাৰমানে সুবিধা ল'ব খুজছে তেওঁ ঘৰতে বহি সুবিধা লব গ এইবিলাকৰ ক্ষেত্ৰত ইণ্টাৰনেটে বহু সুবিধাও আগবাঢ়িছে যেনে এতিয়া ব্লেংকিট আছে উ পাঁচ মিনিটৰ ভিতৰতে তাৰমানে বস্তু তাৰমানে এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াই তাৰমানে ৰপ্তানি কৰে এইবিলাক ক্ষেত্ৰত তাৰে ইণ্টাৰনেটে সুবিধাও দিছে যেনে মোবাইল ফোন অ মোবাইলত, এবাৰতে আমি কৈ দিলে সেই বস্তুতটো পাঁচ মিনিট পাঁচ মিনিট বা দছ মিনিটৰ ভিতৰত আহি নিজৰ ঘৰ ওলাই। ঘৰতে তাৰমানে এজন মানুহে ঘৰতে বহি এইবিলাক বস্তু তাৰমানে গ্ৰহণ কৰিব পাৰিছে এইবিলাক ক্ষেত ব্যৱহাৰৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ভূমিকা অতি অতুলনীয় মোৰ মতে।
হয় ঠিকেই কৈছা। মোৰ মতে তুমি যি হয় মই তাৰ লগত মই ভাবো যে ই কমাৰ্চ ৱেস্থা জৰিয়তে ব্যৱসায়ীসকলে, বিভিন্ন জৰিয়তে বিভিন্ন জৰিয়তে, আহ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ আহ ব্যৱসায় কৰিব পাৰিছে। তাৰোপৰি বিভিন্ন ঘৰত বহি বহিয়ে তুমি কোৱাৰ মতে যেনেকে ব্লিনকিত, বিগ বাস্কেট আদি এপৰ জৰিয়তে ঘৰত বহি বহিয়ে অ বস্তু পাইছে। আৰু কিছুমান মানুহ অলমান ব্যস্ত হৈ থাকে তেওঁলোকে ঘৰৰ বাহিৰত যাই পিনে ক এটা বস্তু নানি আনিব নোৱাৰিবও পাৰে। কিন্তু এই এপ্লিকেশ্যন বিলাক জৰিয়তে বা ইন্টাৰনেটৰ জৰিয়তে আমি ঘৰত বহিয়ে যিটো আমাক সামগ্ৰী লাগে আমি পাই যাওঁ। যাতে আমাৰ ইমান কষ্ট নহয় বা আমাৰ অসুবিধাও নহয়। মইয়ে হব।
ঠিকে কৈছা। তোমাৰ মতে এইবিলাক তাৰমানে হোৱাৰ ক্ষেত্ৰত মানুহবোৰ যে এলেহুৱা হৈছে এইবিলাকৰ ওৰত তুমি কি ক'ব খোজা? আগৰ দিনৰ মানুহে যেনেকে ইণ্টাৰনেট নাছিল এঠাই পৰা আন ঠাইলৈ গৈছিল, গৈ কিনে তাৰমানে তাত বস্তু বস্তু লৈ গৈছিল, বা বজাৰত বহি কিনে হেৰি কৰিছিল কিন্তু ইণ্টাৰনেটৰ ফলতো বহু মানুহ তাৰমানে অসুস্থ হৈছে তাৰমানে মোবাইলত যেনে ল'ৰা ছোৱালী বোৰে বিচনাতে শুই শুই তাৰমানে মোবাইল চাই চাই তাৰমানে আকৌ নকৰা হৈছে। এইবিলাকৰ তুমি কি ক'ব খোজা?
আমি এনেকুৱা কৰিব নালাগে, কাৰণ এইটো ভাল বস্তু আমি সদায় আমি কোনোবা এটা যি কোনো এটা বস্তু সদায় ভাল দিশ বোৰৰ বিষয়ে আলোচনা কৰিব লাগে। ভাল দিশবোৰ কৰিব লাগে। আমি এতিয়া কিবা এটা বস্ত লাগিছে আমি আ যাই পিনে আনিব পাৰো আমি সদায় বাহিৰত যাই পিনে ভাল কৰিছ- খাই মিলি ভালকে আনিব লাগে। আনিব লাগে কিন্তু এ এইবোৰক এপৰ বা ইন্টাৰনেটৰ বাবে, বহুত মানুহ এলেহুৱা হৈ আহিছে আৰু ল'ৰা ছোৱালীবো আজিকালি বাহিৰত ওলাই যাই পিনে নেখেলে বা মোবাইলত ঘৰত বিহ বিনি মবালতে লাগি থাকে, এইটো কৰাটো অনুচিত মোৰ মতে। বাৰু আজ আজিৰ আলোচনা শুনি কৰি ভাল লাগিল। আৰু এবাৰ লগ পাম।
ঠিক আছে। ধন্যবাদ।
ধন্যবাদ।